হেল্ল'! অ' বাইদেউ শুনিছেনে?
অ' হেল্ল'! শুনিছো।
অ' কি কৰি আছে?
এ আছো।
অ'।
আপোনাৰ মাতটো ভালকে অহা নাই। হেল্ল'!
হেল্ল'!
আপোনাৰ মাতটো বোলো ভালকে অহা নাই।
বাইদেউ আপোনাৰ তাত ফেব্ৰিকৰ কাপোৰ দুযোৰমান পাম নেকি?
অ' পাবা।
অ' এনে পইচাটো কিমান লাগিব?
প-পইচাটো মানে কি তোমাৰ কাপোৰলৈহে দাম দাম। লিপিক কৰা তোমাৰ এয়া ধক ফুল ফুল লগাই পেলাই বিক্ৰী কৰা সেনেকুৱাহে লোৱা নাই, তুমি সেইটো চাব লাগিব যে।
অ'।
সেইটো চাই পেলাইহে আমি তুমি নিজে আহি পেলাই চাবা, চাই পেলাই তাৰপিছত দাম দৰ কৰি পেলাই, লৈ যাব পাৰিবা আৰু।
অ'হ।
তুমি কৰ পৰা ফোন কৰিছিলা? অ' অ'। তাৰ পৰা তুমি তুমি কি কৰা এতিয়া এনেই?
মই মানে এনে কাপোৰ কাপোৰৰ দোকানেই দিছো আও সেইকাৰণে সুধিছিলোঁ আপোনাক। মানে যদি ভাল লাগ লাগিলে হয়, তেতিয়া যদি ভাল লাগিলে হয় মানে। আপোনাৰ পৰা কাপো পোৰ অৰ্ডাৰ কৰিলো হয় আও, সেইকাৰণে ফোন কৰিছিলোঁ।
মাতটো মই ভালকে শুনা নাই তোমাৰ। হেল্ল'!
অ'।
অ' তুমি মোৰ মাতটো শুনিছা নাই? মই তোমাৰ মাতটো শুনাই নাই একো।
হেল্ল'!
হেল্ল'!
শুনিছোঁ বাইদেউ। হেল্ল'!
হেল্ল'?
তোৰ মাতটো শুনাই নাই। হেল্ল'?
শুনিছেনে?
নাই শুনাই নাই, তোমাৰ মাতটো একো শুনাই নাই। কেনেকুৱা, কেনেকুৱা, ডিজাইনত তোমাক কাপোৰ লাগিব সেইটো কোৱা? কটনৰ, নে ইয়াৰ পলি পাতনে, নে পলিষ্টাৰ পাতনে, কি তেনেকুৱা কিবা কাপ কৈ সেইটো সেইটো মোক জনাবা।
কটনৰে লাগিছিল।
অ', অ'।
এতিয়া কাপোৰ কেইযোৰ কেনেকে বা চাব পাৰিম?
তুমি মোৰ তালে আহিলেই হ'ল, মোৰ এড্ৰেছটো মই দি দিম তোমাৰ হেৰিয়ত হোৱাটছএপত। তুমি তেনেকে আহি পেলাই মোৰ পৰা লৈ যাব পাৰিবা।
হ'ব।
গ'ম পাইছা। হেল্ল'?
হেল্ল'?
তুমি শুনিছা নে নাই? অ', তোমাক কাপোৰ কেনেকুৱা কাপোৰ লাগিব, সেইটো কোৱাচোন? কটনৰ লাগিবনে? নে তোমাক এই আজিকালি ওলোৱা পলিপাতৰ নিচিনা সেনেকুৱা কাপোৰ লাগিব?
কটনৰ দুযোৰ আৰু পলিপাতৰো লাগিছিল। এযোৰ পটন কটনৰ ল'ম, তাৰ পিছত আৰু পলিপাতৰ দুযোৰমান ল'ম আৰু।
অ', অ', তোমাৰ দোকান আছে নেকি?
মানে দোকান তেনেকে নহয় আৰু
অ', অ', মোৰ পা নিবা তুমি বিক্ৰী কৰিবা আৰু।
অ'।
অ', অ', মই চিলাই কৰি দিব লাগিব নে নেকি?
অ', চিলাই কৰি দিব লাগিব, ডিজাইনটো মই চিলেক্ট কৰি দিম আৰু।
অ', অ', সেনেকে কৰি দিলে, দিব পাৰা। যাই বাৰু তুমি কৈ দিবা, কেনেকে কেনেকে লাগিব মই সেইখিনি কৰি দিম।
অ'।
ত' তুমি কেতিয়া মানে লাগিব মোক জনাবা, তাৰপিছত মই তোমাক সেই মতে মই দিম আৰু।
হয়, এড্ৰেছটো আপুনি দিব আৰু।
অ', অ'।
অ', ব্লাউজ পিচ লাগিব।
হেৰি, ব্লাউজ পিছটো ব্লাউজ টো চিলাব লাগিবনে? চিলাবতো নালাগিব চাগে, কাৰণ ব্লাউজৰ জোখতটো লাগিব যে হয়।
অ', মানে পিচটো দিলেই হ'ব আৰু, চিলাই দিব নালাগে।
এনেই দামটো কোৱা হয় ভাল লাগিল হয়।
অ', পলিপাতৰ কিযোৰ মানে দামটো ক'বলৈ গ'লে তোমাৰ ছাব্বিচশ সাতাইছশ মান পৰে, হেৰি আমি ডিজাইন চিজাইন দি দিওঁ যে, ফেব্ৰিকো কৰি দিওঁ, ফুল লগাই দিও, আকৌ পতি চটি আমি এইখিনি গোটেই খিনি হেৰি কৰি দিওঁ যে, এযোৰ চাবিছশ পঁচিচশ মান হয়, তাৰ বাদেও আকৌ আমাৰ কটনৰ কিযোৰ ধৰা পোন্ধৰশ সোতৰশ সেনেকুৱা আৰু, ল বা এক্সট্ৰা ফেব্ৰিক কৰা হ'লে সেইকেইযোৰ দামটো বেলেগ হয়।
ফেব্ৰিক কৰা কেইযোৰ কাপোৰ দিলে দামটো কমিব, কাপোৰটো আমি দিলে আমাৰ বাঢ়িব, সেনেকুৱা নিচিনা আৰু।
অ'।
এতিয়া তোমাক কেনেকুৱা হিচাপত লাগে এতিয়া
বাৰু আপুনি এড্ৰেছ
অ'।
আপুনি এড্ৰেছটো দিব আৰু।
অ মই এড্ৰেছটো দি দিম বাৰু তোমাক। হোৱাটছপতে লিংকটো দি দিম। আমাৰ ঘৰৰ এড্ৰেছটো, পি ডি এফ কৰি পেলাই তাৰ তুমি আহিবা।